অ
অহ কোৱা কি কৰি আছা শুনিছো
অ' এনে বহি আছিলো তুমি?
মইও এনে বহি আছো, কতো ফুৰিবলৈ ওলাই যোৱা নাই?
নাই যোৱাই নাই ৰ'বা, তুমি গৈছা নেকি?
ময়ো যোৱা নাই আজিকালিতো জানাই কেনে বতৰ।
এতিয়াই গৰম এতিয়াই ৰ'দ দিব এতিয়াই বৰষুণ দিব।
তাকে খালি এবাৰ মই ওলাই গৈছিলো, তাৰ পিছত যোৱাত। ই পুৰা বৰষুণ - চৰষুণ একো নাই। ধুনীয়া আৰু বতৰটো ফুৰিব পৰা, তাৰেই পিছত আহোতে। যিমান বৰষুণ দিছে। ওলাওতেও বৰষুণ নাছিল, গোটেই ৰাস্তাতটোত বৰষুণ। পুৰা ভিজিছো।
অ' এই। এতিয়া আৰু বতৰ ধৰিবই নোৱাৰি মানে এতিয়াই ৰ'দ দিব আকৌ এতিয়াই বৰষুণ দিব।
তাকেইটো।
উম, বাৰিষা বতৰ যে।
হয় দিয়া। আজিকালিতো বানপানীও হৈ যায় সোনকালে।
এতিয়ে অলপমান বৰষুণ দিলেই বানপানী হৈ যায় ওলাই যাবই নোৱাৰি ভয়ে লাগে।
হয় দিয়া।
বাকী কলেজ চলেজ গৈ আছানে?
কলেজ এতিয়া বাৰু যোৱা নাই এতিয়াতো বন্ধই দিছে।
অঁ।
আৰু। একজাম ভালেই গ'ল আৰু কিবা কৰি শেষ। তোমাৰ কেনে গ'ল?
ভালেই দিয়া আৰু কিবাকে মানে আৰু যাতে বেগ- চেগ নালাগাকে পৰীক্ষা দিলোঁ আৰু।
সেইয়েতো আগতেতো ভাবিয়ে আমাৰ ক'ব গ'লে স্কুলৰ। স্কুলৰ টাইমৰ কথা আৰু এতিয়া আজিকালি অকল আমি বেগ কে নালাগে কৰি পাছ কৰি যোৱাত। ত আমাৰ কাৰণে বহুত হৈ গৈছে ন?
সেইটোয়ে মানে আগতেতো বাপৰে একদম মানে কম্পিটিশনে লাগিছিলো। কোনে বেছি নাম্বাৰ পায়, কি পায় সেনেকুৱা ক্লাছত কোনে নাম্বাৰ হয়। এতিয়া মানে আৰু বেগ নালাগিলে হ'ল আৰু কিবা কে পাছ কৰিলে হ'ল।
তাকেইতো।
উ বহুত চ এনজয় কৰিছে লাইফ
পিছে তুমি কোনটো চেমৰ?
মই এইবাৰ ছিক্স এম ফাইেলিছিলো।
মইও, আজিকালিতো জানাই যিও। গুৱাহাটী ইউনিভাৰ্চিটি কিনে কিনে মানে কি নাম্বাৰ বোৰ কিমান উল্টা পুল্টা কৰি দিয়ে হয়নে।
বহুত খেলি মেলি কৰে আৰু জানানে একজাম। তুমি মানে যিমানে ভালকে নিলিখা মানে সিহঁতে বেগ লগাই দিয়ে কিছুমান চাবজেক্টত।
অ' আৰু একবাৰ যাৰ বেগ লাগে আৰু সিহঁতৰ লাগিয়ে থাকে লাগিয়ে থাকে চাবাচোন।
উম উম, দেখিছো বাৰু।
হয়।
আৰু কিছুমানৰ ফাৰ্ষ্টৰ পৰা একো বেগ চেগ নাই এইবাৰ ফিফ চেমত লগাই দিছে আৰু বেগ।
ত' সিহঁতৰ কাৰণেও দিগদাৰ হৈছে।
হয় দিয়া। আমি হা- আৰু মানে কি কম।
উম।
ছিক্স ছেম। ফৰ্থ ইয়েৰটো কৰিব নে নকৰা?
ফৰ্থ ইয়েৰটো চাই লওঁ ৰবা কি হয় নহয়। তাকে মানে ছিক্স চেমৰ ৰিজাল্টটো দিলেহে গম পাম আৰু।
কিমান বা টাইম লাগে, দিম বুলি কৈছিলে দুমাহতে।
অঁ এতিয়া নেক্সট মাহত দিবও পাৰে ৰিজাল্ট।
তাকেটো কিবা হয়!
এ দিব বুলি শুনিছিলো, এতিয়া কি বা হয় নাজানো আৰু।
আৰু যে কৈছিলে হেৰি- মানে বন্ধতে জনাব কৈ দিয়াটো বিষয়ে আৰু। কিন্তু এতিয়ালৈ একোৱে অহা নাই।
একো নটিছ দিয়াই নাই।
আগষ্টৰ পৰা আৰম্ভ হব বুলি কৈছিল কিন্তু একো অহাই নাই।
সেইয়াই আৰু। জনাই দিব লাগে আগতীয়াকৈ তেতিয়া মানে আমাৰ কাৰণে ভাল।
তাকে। আৰু কলেজ চলেজ। হোম-
তুমি ফৰ্থ ইয়াটো কৰিম বুলি ভাবিছা নে?
মই কৰিম বুলিয়ে ভাবিছো।
অ।
তুমি কৰিবা?
অঁ কৰিম চাগে।
মইয়ো কাৰণ এতিয়া আৰু মানে- মাহঁতে পঢ়িব কৈ আছে, কি পঢ়ো তাতে মানে ভাবাতকে- তাতকে এক বছৰটো কৰি লোৱাই-
উম অঁ সেইটো হয় মানে আৰু মানে- বি এটো আৰু এক্সট্ৰাকে লগোৱাত কৰি এম এ টো।
অঁ তেতিয়া- তেতিয়া যদি আকৌ পিছত লগা হয় যে ফৰ্থ ইয়েৰ আছিল চোন, ফৰ্থ ইয়াৰ চাৰ্টিফিকেটটো বেছি- মূল্যৱান বুলি ক'লে।
অঁ তেতিয়া আৰু দিগদাৰ হ'ব ন।
উম তাৰ পিছত কি কৰিবা এম এ কৰিবা নেকি?
অঁ এম এটো কৰিম বুলি ভাবিছো।
ডিপাৰ্টমেন্ট কি হয় তোমাৰ?
মোৰ এডুকেশচন তোমাৰ?
মোৰ অসমীয়া।
অঁ অঁ ঠিকেই আছে বাৰু।
ঠিকেইেতো আছে কিন্তু- জানাইতো আজিকালি।
গুৱাহাটী ইউনিভাৰ্চিটি খেলি মেলি লগাই থাকে আৰু।
হয় দিয়া, আমি যেতিয়া ফার্স্ট ফার্স্ট একদম কলেজ পাইছিলো তেতিয়া আমাৰ কেনেকুৱা ভয় লাগি আছে। তাৰে পিছ- চাবজেক্ট চাও বা সবে যিমানে লিখে তথাপিও বেগ লগাইে দিয়েচোন।
সেইটোৱে আৰু কিছুমানে নিলিখে একো সিহঁতে কিন্তু এবাৰতে পাছ কৰি পাছ কৰি যায়।
অ সঁচা।
যোনে পঢ়ি পিনে লিখিব মানে সিহঁতৰ মানে বেগ লগাব। আৰু মানে সেনেকুৱা কৰিলে মানে মন চন বেয়া লাগি যায় ন, মানে পঢ়াৰ ইচ্ছাটো কমি যায়।
অ ইমান কষ্ট কৰি লিখে আৰু পঢ়ে কিমান আৰু কিছুমানে তো মানে চাই চাই লিখিও পাছ হৈ যায়।
সেইটোৱে বহুতেতো সেনেকেই লিখে নপঢ়ে কলেজত নাহে ক্লাছত দেখাই নাপাও ক্লাছ কৰা।
অ কিন্তু একজামো পুৰা ভাল হয়।
উম সিহঁতৰ একজামো ভাল হয়, মানে চাই চাই লিখিব ধৰি লোৱা চিটিং কৰিব, মোবাইল ওলাব ব, সেনেকুৱা টাইপ সিহঁতে আৰু সেনেকে পাছ কৰি যায়।
তাকেতো। আৰু মেম হঁতেও কি কম!
এইবাৰ আকৌ নতুন নতুন ষ্টুডেন্টবোৰ আহিব আৰু।
অ এবাৰটো নতুন নতুন যাব আৰু।
আগষ্টৰ পৰা
উম, তোমালোকৰ ফ্ৰেচাছ পাতিবনে?
উম পাতিব।
ঠিকে আছে।
আগতে আগতে কিমান এক্সাইটেড হৈ আছিলো ফ্ৰেচাছৰ কাৰণে বা!
উম উম্ বাপৰে যেতিয়া নতুন নতুন কলেজত নাম লগাইছিলো।
অ চব বস্তু মানে ভাল লগা হৈ যায় এখন মিটিঙো। তাৰেপিছত যে কিমান মিটিং পাতা হ'ল কলেজত। এখন মিটিঙো ভাল নালাগা হ'ল।
সেয়াই ফাচ ফাচ মানে চব ভাল লাগে পিছত আৰু মানে আৰু সেই আৰু ইণ্টাৰেষ্টটো কমি যায় আগ্ৰহটো নাথাকে আৰু সেইটো।
হয় দিয়া আৰু যে ছাৰহতে মানে কি কয় অ যদি মিটিং এটেণ্ড নকৰা ডিপাৰ্টমেন্টৰ পৰা উলাই দিম কি কি যে ধমকি দি কেনে আমাক মিটিঙত বহাইছিল!
বাপৰে একজাম দিব নিদো কিবা কিবি আৰু গেট তলা মাৰি থৈ দিয়ে যে।
হয় দিয়া। এটেণ্ডেন্ঞ্চ লাগে।
এই চেভেণ্টি ফাইভ এটেণ্ডেঞ্চ লাগে কিন্তু কিছুমানেতো একদমেই নাহে অকল এক্সাম দিব আহে।
অ সিহঁতে বা কেনেকে পায়? আমাক এনেই ভয় খুৱাই।
আমাৰ আৰু এনেই ভয় খোৱাই, আমিতো এনো মানে অলপতে ভয় খাওঁ।
কিন্তু পিছলে ভয়বোৰ কমি গ'ল ন?
উম পিছতহে মানে গম পোৱা হৈ গল।
কিন্তু ছাৰ হঁতে ভয় খোৱাটো কমোৱা নাই।
উ হুম। সিহঁতৰ মানে চাৰ হঁতৰ মানে নেচাৰে হৈ গৈছে তেতিয়াহে মানে আৰু চবে কথ কথা শুনিবই দিয়াচোন ছাৰঁতক যিহেতু সন্মান কৰে বা মান
উম সেইটো হয়।
আৰুতো আমাৰ ভালৰ কাৰণেই কয়, ছাৰহঁতে।
বাকী কলেজ উইকত গেম খেলানে, কিবা কিবি?
নাই মোৰ সেনেকে যোৱা নাযায়, তুমি খেলি খেলি পাইছা?
অ, মই খে মইতো হা - প্ৰথম প্ৰথম যেতিয়া হেৰি তেতিয়া তো গমেই নাপালো ক'ত কি খেল হৈ আছে। তাৰে পিছত নেক্সট ইয়োৰ ভাবিছো পুৰা খেলিম। সেইটো বছৰো মানে গমেই নাপালো। লাষ্ট -
অ গম পোৱাই নাযাওঁক। অকল মানে ল'ৰাকিটাকে দেখা পাও ফুটবল বা বাস্কেটবল খেলি -
অ, ক্ৰিকেট খেলি থাকে।
অ,
কিন্তু এইবাৰ মই চব খেলিছো।
অ, অ। মানে আগতীয়াকৈ গম পাইছা আৰু।
অ, কাৰণ এইবাৰ আমি চিনিয়ৰ হৈ গলো ন।
ওম
এইবাৰতো লুডু লুডুও খেলিছো আনকি ইমান মানে গেম হয় বুলি আমি গমেই পোৱা নাছিলো। ছিলো আগতে -
মানে গমেই নাপায় ন, মানে ক'ত কেনেকে কি পাতে বা ধৰক - মানে চব ফালে খেল হৈ থাকে আমিতো গমেই নাপাওঁ।
অ, ঠিকেই আছে নে আমাৰ - কমন ৰুমতো খেল হৈ থাকিব, জিমত - খেল হৈ থাকিব, কিবা কম্পিটিচন আৰু বেলেগ ৰুমতো আনকি - ফ্লাৱাৰ মেকিঙৰ পৰা কিবা কিবি - বনোৱা, আনকি খাদ্য বনোৱা হয় জানানে?
অ, সেইটো বাৰু দেখিছো। সেইটো এ কলেজ উইকতে হয় নেকি খানা বনোৱাটো?
অঁ।
অ। আচ্ছা।
সেইবোৰ টো, এইবাৰ মইতো - ফ্লাৱাৰ মেকিং বহুত বস্তু খেলিছো ক'ব গ'লে।
উম, উম। ওম ওম। বাকী কিবি তোমাৰ জিকিছানে নাই কিবা কিবি?
উম, মই ফ্লাৱাৰ মেকিংত পাইছো আৰু - আৰু ডেড লিফ্ত পাইছো।
অ, অ।
ডেডলিফ্ত মানে হেৰি ওজন উঠাব লাগে যে।
উম, উম। বাপৰে তুমি সেইটোত পাইছা?
অ।
ঠিকেই আছে।
মইতো এইবোৰ হয় বুলিয়ে গম পোৱা নাছিলো। কিন্তু খেলাত চব খেলিছো।
অ অ। ঠিকেই আছে, ভালেই হৈছে। চে, গম পালা এ - এতিয়া যদি তুমি এইটো বছৰো মানে যদি পঢ়া তেতিয়াহ'লে খেলিব পাৰিবা আৰু।
তাকে কিবা হয়।
উম।
কিবা কৰে তটো আমি এতিয়ালৈ গমেই পোৱা নাই কেনেকে বা কৰে।
এইটো মানে সোনকালে জনাই দিব লাগে হয় ন ৰিজাল্ট নিদিয়াৰ আগতে
থাকেইতো
এতিয়া মানে আমি পিপেইছন হৈ থাকিব পাৰিম ধৰিলা ঘপকে এডমিচনতো লৈ ল'ব নোৱাৰো এতিয়া পইচা পাতি - তিৰো কথা থাকে।
সেইটো আৰু শুনিছো কি বেছি পইছা বোলে?
অ বেছি পইছা বুলি ময়ো শুনিছো এতিয়া- কেনেকে কি এতিয়া আগতীয়াকৈ জনাই থলে আমিতো অলপমান চলপমান হলেও ঘৰত- কৈ থলেও তেতিয়া সেনেকে দিব পাৰিব।
হয় দিয়া।
আৰু টো আমিতো আগৰ পৰাতো বাকী চেম কিতাপ- পঢ়িলেতো মানে গম পাওঁ যে ই চমত কিমান এডমিশন কিমান থাকে বা ফৰ্ম ফিলাপ কিমান গম পাওঁ - এতিয়াতো গমো নাপায় এইটো নতুন হৈ যাব।
মই এটা শুনা পাইছো কিবা হেৰি এটা চবে বেলেগ বেলেগ- কৈছে হা ডিপাৰ্টমেণ্টল এটা কৈ কি বিজ- হাজাৰ মান লাগিব বোলে আৰু এটা পোন্ধ হাজাৰ- এটা কৈছে বাৰ হাজাৰ, মানে এম-
চব ফালে বেলেগ বেলেগ শুনা পাই আছো ন।
উম।
তাকে।
কৈ দিলে ভাল আছিলে।
আগতিয়াকে কৈ দিলে ভাল এতিয়া আৰু- সেয়াই আৰু আমিতো মিডিল ক্লাছ হয় ন মানে ঘপকেনো ক'ত সেনেকে পাম পইচা ধৰি লোৱা-
ঘৰত অসুবিধাও থাকে কিমান।
আৰু ছাৰহঁতেও নাজানে ন আমাৰ, কোৱাই নাই একো- খালি কৈছে কি ক্লাছ পুৰা আহিব লাগিব সদায় আহিব লাগিব- এনে মানে কাম চাম কৰি থাকিলে কৰিব মানা-